আহা
এ কলেজত গৈছিলো ৰবা, অলপ আগতে আহি পালো। তুমি?
এ মই আছোঁ ৰবা ঘৰতে এনে বহি।
এ এনে কিবা এটা মানে এই কলেজৰ কিবা প্ৰজেক্ট এটা দিব লগা আছিল তাকে গ'লো গ'লোতো গ'লো তোমাৰ ইমান গৰম আজি তাতে আৰু তোমাৰ বাছত ইমান ট্ৰাফিক বাছ বোৰো ইমান লাহে আহে ই আছে আজি কি বা হৈছে ইমান গৰমত অশান্তি লাগি গৈছে দেই আজি আহোতে আহোতে
হয় দিয়া তুমি ঠিকে কৈছা আজিকালি যিহে তোমাৰ গৰম বাঢ়িছে ন কি কবা তাকো তোমাৰ এই যিবিলাক বাছ আছে এই বাছ বিলাকৰ বাৰু চৰকাৰে ভাল কৰিছে এই এচি বাছটো দিয়াই ত আমাৰ এতিয়া সুবিধা হৈছে কিন্তু তোমাৰ এই এচি বাছত কেতিয়াবা এচিটো ভালকে নিদিয়ে নহয় কেতিয়াবা বাপাৰে ইমান গৰম লাগে তোমাৰ আৰু তোমাৰ জামটো আছেই গুৱাহাটীত কি কবা জাম বিলাকৰ কথা ত মানে বহুতে দিগদাৰ হৈ যায় আৰু
কথা নকবাই আমি ভিতৰত থাকি আৰাম পাও দিয়াচোন অলপ মিছা নহয় কিন্তু তে এচি বাছ বোৰ যিবিলাকে চলাই আৰু তেওঁলোকে চাগে না ভালকে চলাবই নাজানে নে কিয়ে তুমি দেখিবা বিভিন্ন সময়ত দেখিবা আৰু ৰাস্তাৰে যেতিয়া গৈ থাকে বাছ বিলাক মানে বাছ ষ্টপেজ নাচায় আৰু য'তে য'তে ৰখাই দিব য'তে মানে য'তে ত'তে মানুহ উঠাব তাৰ পিছত আমি যদি কিবা কওঁ তেতিয়া আকৌ খং কৰে মানুহবোৰক পেচেঞ্জাৰবোৰক খং কৰা দেখা যায় আৰু বহু ক্ষেত্ৰত ক্ষেত্ৰত মানে তেওঁলোকে উঠাওতে য'ত য'ত ৰখে য'তে য'তে ৰখাব তুমি যদি এটা দৰকাৰী কামত কৰবালৈ গৈ আছা ধৰা আৰু তুমি বিচাৰিছা যে সি তুমি য'ত নামিব বিচাৰিছা তাতে বাস্তৱেজ নাই আৰু ত তুমি তেওঁলোকক যদি কোৱা যে আহ ধৰা ইয়াতে ৰখাই দিয়ক ইয়াতে মই নামি যাওঁ তেনেহলে তেওঁলোকৰ ধৰা বিভিন্ন ধৰণৰ বাহানা দিব আৰু যে এ পুলিচে এনেকুৱা কৰিব পুলিচে তেনেকুৱা কৰিব কিন্তু যেতিয়া মানুহ বা পেচেঞ্জাৰ উঠাব লাগে তেতিয়া হলে তেওঁলোকে সেইবোৰ পাহৰি যায় আৰু কবলৈ গলে
হয় দিয়া তুমি একেবাৰে ঠিক কথা কৈছা মানে এই যিটো ব্যৱহাৰ ৰ মানে এই যিটো নতুনকে ওলোৱা এই এচি বাছ বোৰে কৰিছা ন আৰু তুমি চাবাচোন এচি বাছ বোৰৰ মানে আকাৰটো ডাঙৰ ন ত' তোমাৰ ই গোটেই ৰাস্তাটো আগুৰি পেলা আৰু তুমি জানে গ এইবিলাক যিটো অ মানে চহৰৰ যিবিলাক ৰাস্তা সেইবিলাকো ৰাস্তাটো সৰু সৰু ৰাস্তা আৰু তোমাৰ অভাৰ ব্ৰিজটো থাকিবই থাকিব ত সেই সৰু সৰু ৰাস্তাত গোটেই মানে ৰাস্তাটোৱে কাভাৰ কৰি পেলা আৰু মানে মানুহ উঠাবলৈ ত তোমাৰ ধৰি লোৱা মানুহ বিলাকে অলপ মানে অ মানে গুৰুত গুৰুত্ব নিদিয়ে আৰু মানে তেওঁলোকও য'ত ত'তে মানে বাছবোৰ ৰখাই দিয়ে আৰু বাছবোৰো তাতে ৰখি দিয়ে বা বাছবোৰ বাছ ষ্টেচন কি কৰিব দিছে বাছ ষ্টেচনতো বাছ য'ত বাছবিলাক ৰখে ত সেইকাৰণ বাছ ষ্টেচন দিছে ত' মানুহবোৰেও অলপ মানে জানিব লাগে মানে ক'ত উঠিব লাগে ক'ত উঠিব নালাগে ত য'তে পাই ততে মানে হাতখন মেলি দিয়ে ৰখাব দিয়ে ত সেনেকে তো বাছ কেইখনৰ পৰা যাম হব ন আৰু আজিকালি দেখা পাবাই তুমি সেই ডাঙৰ ডাঙৰ এ বাছ কেইখনৰ ফলত মানে সেইবিলাক সৰু সৰু গাড়ী আছে মানে ক'ৰবাত ধৰি লোৱা মাজত মাজ ৰাস্তাতে তোমাৰ বাছখন ধৰি লৈ ৰখাই দিলে ত সেই সৰু গাড়ীবোৰ এজন কেতিয়াবা তেওঁৰ মানে যিটো নিয়ন্ত্ৰণ সেইটো হেৰাই কিনে খুন্দা মাৰি দিয়ে আৰু তেতিয়া সেই বাছখন পইচাটোতো সেই সৰু বাইক চালক জনে ভৰিব লাগিব বা তোমাৰ ক্ষতিটো সেই সৰু বাইক হব ন ত সেইকাৰণে মই ভাবো যে এই যিটো অ নতুনক গাড়ী বিলাক ডাঙৰ ডাঙৰ ওলাইছে এ চি বাছ হওক বাৰু সুবিধা হৈছে মানুহৰ কিন্তু সেই সুবিধা অনুসৰি এ ম মানুহৰ যাতে কষ্ট নহয় আৰু বাকী মানুহৰ মানে মানে যিবিলাক পেচেঞ্জাৰ আছে বা যিবিলাক উঠিব লগা মানুহ আছে সেইবিলাকতো আৰামত যাবই বাকী যিবিলাক সাধাৰণ ভাৱে নিজৰ নিজৰ ব্যক্তিগত গাড়ী চলাই যায় তেওঁলোকৰ কাৰণে যাতে কোনো অসুবিধা নহয় সেইটোয়ে মই বিচাৰো আৰু
আৰু তুমি বহু ক্ষেত্ৰত দেখাবা মানে এই বাছ বোৰৰ ক্ষেত্ৰতে হওক বা এই গাড়ীবোৰৰ ক্ষেত্ৰতে ইমান জামৰ সৃষ্টি হয় মানে তুমি যদি কিবা গভীৰ সমস্যাত পৰিছা বা কোনোবাৰ কিবা হঠাতে হৈ গ'ল নহ'ব লগীয়াত' যদি এম্বুলেঞ্চো এখন আহে তেনেহ'লে মানে এম্বুলেঞ্চ এখন পাৰ হৈ যাবৰ বাবেও তুমি ৰাস্তাটো নোপোৱা আৰু মানে এনে ধৰা বেলেগত হলে তোমাৰ দেখিবলৈ পোৱা যায় আৰু যে ৰাস্তাৰ কাষত অলপ হ'লেও ঠাই থাকে যাতে মানে গাড়ী এম্বুলেন্ঞ্চ আহিলে গাড়ীবোৰ বা বাছবোৰ অলপ চাইড কৰি ৰাখিব পাৰি কিন্তু তুমি বেছিভাগ আমাৰ ইয়াতে গুৱাহাটীত চাবলৈ গলে তুমি দেখিবা যে সেই সেইটো ক্ষেত্ৰত কিন্তু বহু অসুবিধা আৰু যে তোমাৰ গাড়ী এখন মানে চাইড কৰি থবৰ কাৰণেও জাগা নাই আৰু তুমিতো দেখিব পাবাই ওলাই গলে যে ৰাস্তাৰ কাষে সেই গাড়ীবোৰ পাৰ্কিং কৰি থৈ দিয়ে যাৰ ফলত তোমাৰ ৰাস্তাৰ যিটো আকৃতি আচল আকৃতি সেইটোও সৰু হৈ যায় ন ক'বলৈ গ'লে বহু ক্ষেত্ৰত আৰুতো এতিয়া তোমাৰ অ'ভাৰ ব্ৰিজবোৰ বনাইছে নতুন নতুনকৈ বহুত অভাৰ ব্ৰিজ হৈছে গুৱাহাটীত কিন্তু সেই অভাৰ ব্ৰিজবোৰৰ কিন্তু একো খাম হোৱা নাই তুমি এতিয়া দেখিবা যে অভাৰ ব্ৰিজৰ ওপৰতে আজিকালি জাম লগা দেখা যায় বহু ক্ষেত্ৰত ক'বলৈ গ'লে ত এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা আৰু লগতে তোমাৰ গাড়ীৰো অলপমান পৰিমান বাঢ়ি গৈছে দিনক দিনা গাড়ী বোৰো বেছি চলাচল কৰা হৈছে ধৰা এখন ঘৰত যদি তিনিজন মানুহ আছে তেনেহলে তুমি তিনিজন গা মানুহে বেলেগ বেলেগ গাড়ীত চলাই ওলাই যোৱা দেখা পোৱা যায় নিজৰ নিজৰ কামত ত' সেই ক্ষেত্ৰতো অলপ অসুবিধাৰ হয় হয় দিয়াচোন কাৰণ সেই গাড়ীবোৰেতো মানে ক্ষতিকাৰ কৰে পৰিৱেশৰ কৰে পৰিৱেশৰ ক্ষতি মানে কাৰ আমাৰে ক্ষতি কাৰণ পৰিৱেশ যেতিয়া দূষিত হব বেমাৰটো আমাৰে হব ন ক'বলৈ গলে।
হয় দিয়া একেবাৰে ঠিক কথা কৈছা তুমি ক'লে যে উৰণীয়া সেতুবোৰ মানে দিছে মানে অ যাতে আৰু মানে অত্যাধিক মানে যিটো অ গাড়ীৰ জাম সেইটো নালাগক কিন্তু উৰণীয়া সতুৰ ওপৰতে চোন বেছি জাম লাগে দেচোন এতিয়া তুমি যে নতুনকে এই কিবা কৰে যে উৰণি সেতুখন দেখিছা তাতে তোমাৰ চোন ৰাস্তাও মানে মানে এনেকুৱা ৰাস্তা বনাইছে যে মানে লাৰিলেচোন যিবিলাক সেই আছে আৰু সেইবিলাক চোন আহ আঁতৰি যায় মানে ভিডিঅ' এাত পাইছিলো আৰু ত' এইবিলাক মানে চাব লাগে আৰু মানে এনে বনাইছে বনাই থৈ দিব নালাগে আৰু উৰণীয়া সেতু বিলাকৰ মানে যিহেতু জাম নিষ্কাণনৰ বাবে বনাইছে ন সেইটো কাম উৰণীয়া সেতু কৰিব লাগে বাকী তুমি কলাই এই যে তিনিজন মানুহে তিনিজন গাড়ী ব্যক্তিগত নিজৰ গাড়ী ওলাই লৈ আহে ইয়াৰ ফলত কি হৈছে জানা ইয়াৰ ফলত তোমাৰ যিটো পেট্ৰল আছে সেই পেট্ৰলৰ যিটো ব ব্যৱহাৰ সেইটো বেছি হৈছে তোমাৰ যিটো পেট্ৰলৰ দাম যিটো ব্যয়ৱহাৰ যিহেতু বেছি হৈছে তটো জানাই তুমি ইয়াৰ দামো বৃদ্ধি পাইছে কিহৰ কাৰণে বাকী ক'ব নালাগে তোমাৰ কিহৰ কাৰণে ইয়াৰ দাম বৃদ্ধি পাইছে আৰু বহুত কাৰণ আছে আৰু আৰু এই তোমাৰ যি ব্যক্তিগত গাড়ী তিনিখন চাৰিখন ওলাই লৈ আহ যায় নিজে নিজে মানে পাবাই তুমি ডাঙৰ ডাঙৰ গাড়ী বিলাকত মাত্ৰ তোমাৰ এজন মানুহ গাড়ী চলাই থাকিব বাকী ক নথাকেই গাড়ীখনত সেই গাড়ীখনে তোমাৰ প্ৰথমতে তোমাৰ ৰাস্তাটো তোমাৰ খাই মানে জামত এক নম্বৰ কথা তাৰ পিছত তোমাৰ সি প্ৰদূষণ কৰে যিহেতু প্ৰদূষণ কৰে আৰু সি দুই নম্বৰ কথা সি পেট্ৰলটো খাবই খাব আৰু আৰু তাৰ পৰা যিটো পেট্ৰল তোমাৰ আহ মানে পুৰিব সেই পুৰাৰ পিছত গৰমৰ সৃষ্টি কৰিব সেনেকে মানে বহুত গাড়ীৰ পৰিমণো বৃদ্ধি পাইছে বৃদ্ধি পোৱাৰ কাৰণে মানে গৰমৰ যিটো বৃদ্ধি এই বৃদ্ধিটো অসমত আৰু গুৱাহাটীত বহুতকৈ বৃদ্ধি পাইছে আৰু তোমাৰ জানাই গুৱাহাটীৰ অট্টালিকাৰ সংখ্যা বেছি গছ- গছনিৰ সংখ্যা কমেই হৈছে আজিকালি গছ গছনি কাটিব ধৰিছে আৰু ত সেনেকে গৰমৰ বৃদ্ধি আছে বহুত বাঢ়ি যাব আৰু মোৰ মতে চৰকাৰেও মানে যিবিলাক মানে যিবিলাক তোমাৰ মানুহৰ যাতায়তৰ বাবে যিবিলাক আহ পৰি মানে গাড়ী আছে সেইবিলাক গাড়ী মানে মানে বে বৃদ্ধি কৰিব লাগে ত' কেইটামান কাম ঠিকেই কৰিছে যেনে এ চি গাড়ীখন এচি কাৰণ ঠিকেই দিছে কিন্তু যিবিলাক চ চালক আছে চালক বোৰ মানে ভাল হ'ব লাগে আৰু মানে চোৱা আত এচি বাছখন দিয়াই কিমান সুবিধা হৈছে মানুহে তোমাৰ ধৰি লোৱা এই গৰমত তোমাৰ এচি অলপ হলেও অলপ সম নিজৰ সময়খিনি মানে তাতে ভিতৰত মানে শান্তি ভা ব যাই কিনে কটাব কটাই কিনে তাৰপিছত নিজৰ জোগাত অ যাব তেওঁলোকে তাতে নামিব পাৰিব ত এনেকুৱা কিছুমান সুবিধা কৰি দিছে আৰু তোমাৰ এ চি বাছ কেইখনে তোমাৰ যিটো পৰিৱেশত ইমান এটা আৰু মানে প্ৰদূষণ নেপেলা আৰু কিন্তু তোমাৰ তাৰ যিটো তাৰে ব প্ৰদূষণ যেতিয়া বনাওতে বাৰু প্ৰদূৰষণ হয় কিন্তু তোমাৰ যিটো ডেইলি লাইফৰ যিটো প্ৰদূৰণ সেইটো অলপ এচি বাচ কম কৰাই দিছে ত' এনেকুৱা ব্যৱস্থা হ'ব লাগে তুমি দেখিবা বাহিৰৰ দেশত আজিকালিতো বহুত মানে ই ভি এ কৰে মানে ইলেক্ট্ৰিক বোলে ব্যৱহাৰ। কৰে ত' লাহে লাহে আমি গুৱাহীৰ ফালেও আমি মানে এই যিটো ইলেক্ট্ৰিক মানে গাড়ীৰ ব্যৱহাৰটো অলপ বঢ়াই দিব লাগে আৰু
অ সেইটোতো আৰু মোৰ মোৰ ভাব নাই দি দেই মই ভবা মতে আৰু যিবিলাক ধৰা বিশ ত্ৰিশ বছৰ বা পোন্ধৰ বিশ বছৰৰ পৰা ধৰি লোৱা আৰু তুমি যিবিলাক গাড়ী চলি আছে ত সেই গাড়ীবোৰ বন্ধ কৰি দিব লাগে কাৰণ সেই পোন্ধৰ বি বছৰ চলি থ থকা গাড়ী বিলাক যদি ভালদৰে তোমাৰ ৰখা হৈছে তেতিয়াতোতো ভালেই বাট যদি এনে আৰু চলাব লাগে চলাই আছে আৰু নিজৰ ব্যৱহাৰৰ বাবে সেই ক্ষেত্ৰত এটা সমস্যাৰ সৃষ্টি হয় কি তোমাৰ সেই গাড়ীবোৰে অধিক মানে অধিক পৰিমানৰ ধুৱা পৰিৱেশত দিয়েটো যাৰ ফলত তোমাৰ প্ৰদূষণৰ বৃদ্ধি হয়। আৰু আৰু এটা কথা মই মন কৰিছো মানে যিবিলাক গাড়ীৰ ক্ষেত্ৰতে হওক বা যিবিলাক আমাৰ নিয়ম চৰকাৰে বান্ধি দিছে চৰকাৰে বান্ধি দিয়া নিয়মবোৰ ঠিকেই কিন্তু প্ৰব্লেমটো হল আমাৰ যিবিলাক পুলিচ থাকে পুলিচবিলাকে মানে যদি কোনে কোনোবাই আৰু সেই নিয়মবোৰ উলংঘনো কৰিছে সেই ক্ষেত্ৰত বহুত চকু দিয়া দেখা পোৱা নাযায় আৰু সেই ক্ষেত্ৰত মই ভাবো অলপ যদি পুলিচ বিলাকে অলপ সতৰ্ক হয় যদি ধৰা ডাঙৰ ডাঙৰ অলপমান একচন লৈ আৰু নিয়ম ভঙা এইটো কৰি এইটো কৰিলে এইটো হব বা এনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিলে তুমি ইমান পইচা জৰিমনা ভৰিব লাগিব সেই ক্ষেত্ৰত যদি অলপমান তুমি নিজৰ ফালৰ পৰা কৰিব না সেই ক্ষেত্ৰত যদি পুলিচ বিলাকে তেনেকুৱা ধৰণৰ কিবা কৰে তেতিয়াহলে আমি ভাবিম যে ধৰা অলপমান চৰকাৰখনেও কিবা কাম কৰি আছে বা সকলোৱে মিলি জুলি সুস্থ সমাজ গঢ়ত আগভাগ লৈছে বুলি ভাবিব পৰা যায় ক'বলৈ গলে ।বাকী তোমাৰ ধৰা বিশেষ এই বিষয়ত আৰু বিশেষ একো কথা পাতি লাভ নাই ত' নিশ্চয়কে অলপমান সমস্যাৰ সৃষ্টি হৈ আছে বৰ্তমান সময়ত কিন্তু সেই সমস্যাৰ সৃষ্টি কৰা মানুহে প্ৰধান বুলি মই ভাবো ক মানুহে সৃষ্টি কৰি ত সেই ক্ষেত্ৰত মানুহে তাৰ সমাধান বিচাৰ লাগিবা আৰু, উপায় নাই ।